হেল্ল'।
হেল্ল'।
অ', কি কৰিছ?
এ আছো ৰ' এনে শুই পেলাই, তই?
মইও এনে আছো বহি কিনে, বাকী ভাত পানী খালি?
অ', খালো, খালো। তই কি তই খালি নে নাই?
খালো ভাত। তাৰ পিছত এ এনেই শুলো, এতিয়াতো আৰু কলেজ চলেজ বন্ধই চাগে।
অ', ৰে ইমান মানে আমনি লাগিছে কলেজটো বন্ধ, ঘৰতে আছো। তাকে বোলো।
বাকী মোৰো একেই অৱস্থা, কলেজ বন্ধ ঘৰতে আছো। আৰু ইমান বেছি আমনি লাগি গৈছে, কেতিয়াবা ঘৰৰ কাম কৰো, কেতিয়াবা অলপ পঢ়ো এনেকে আছে।
মোৰো একে অৱস্থা, কলেজ পাতিতো এতিয়া বন্ধয়ে। সেইকাৰণে, এনেকেই আছো মইও।
উম, বাকী এনে আগষ্ট মাহৰ পৰাটো নতুন চেচনে আৰম্ভ হ'ব।
উম, নতুন চেচনটো আৰম্ভ হলে আকৌ ক্লাছ তাৰপা এচাইনমেন্ট আকৌ পৰীক্ষা, এইবোৰ আকৌ আৰম্ভ হৈ যাব ত' মানে বন্ধ থাকোতে অলপ ভাল লাগে যদিও বেছি দিন ঘৰতে থাকিলেও কেতিয়াবা বিৰক লাগে, অলপ পালি লাগে ঘৰত। কিন্ত হ'লেও আকৌ পিছত ভাবি যে নাই কলেজটো খুলিলে আৰু আকৌ সেইবোৰ আৰম্ভ হৈ যাব। আৰুতো এতিয়া গৰম মাহ হ'ব, আগষ্টত ইমান গৰম পৰিব, গৰমডালত ক্লাছ কৰিবলৈ মনে নাযাব।
সেইটো হয় জানো, আৰু ব-বন্ধু বান্ধৱীৰ লগত কথা বা কথা বতৰাও কম হৈ যায়। বাকী এনে তই তোৰ মানে কলেজত পঢ়ি শুনি কেনেকুৱা লাগিছে?
উম, ভালে লাগে। আ, নতুন নতুন বিষয় শিকিবলৈ পাও তাৰপিছত শিক্ষকসকলেও ভালদৰে বুজাই দিয়ে। আৰু কিছুমান বিষয় অলপ কঠিন লাগে কিছুমান সময়ত। যদিও লাহে লাহে পিছত বুজি পাওঁ আৰু মানে বুজি নাপালে শিক্ষকসকলে আমাক বুজাই দিয়ে। বাকী তই কচোন? তহঁতৰ কলেজত লাইব্ৰেৰী আছে নে নাই?
উম, আছে বহুত বেছি ডাঙৰ লাইব্ৰেৰীটো আমাৰ আৰু তই তাত মানে বহুত বেছিকে কিতাপ মানে দেখা পাবি, বহুত বেছি কিতাপ আছে। যিবোৰ আৰু মানে লাইব্ৰেৰীত সোমাই কিবা পজিটিভ ভাইভ এটা আহে আৰু। সোমাই তাৰপিছত মানে বহুত ভাল লাগে। বাকী তহঁতৰ এ, তহঁতৰ কলেজত আছেনে লাইব্ৰেৰী?
উম, আছে আছে। আমাৰ লাইব্ৰেৰীটো যথেষ্ট ডাঙৰ আৰু বহু মানে বহু কিতাই বহু বিভিন্ন ধৰণৰ কিতাপ দেখিবলৈ পাবি তাত আৰু অ' মই কেতিয়াবা যাওঁ, অলপ সময় মানে অলপ সময় পালে তালে কেতিয়াবা পঢ়িবও যাওঁ যদি ৰুমত পঢ়া নহয় আৰু ক'ব গ'লে অলপ অলপ অভ্যাস হৈ গৈছে গৈ গৈ, সপ্তাহত এদিন বা দুদিনমান হ'লেও যাওঁ আৰু।
উম, বাকী এনে কেনে কেনেকুৱা কিতাপ থাকে?
আমাৰ আমাৰ বিষয়ত পাঠ্যপুথিতো আছেই, যোনবিলাক বিষয় আছে সকলোবোৰৰ মানে যিবোৰ চাবজেক্টবোৰৰ আৰু তাৰ উপৰিও মানে সাহিত্য হওক, উপন্যাস, তাৰপিছত গল্প তাৰপা কবিতা অভিধান তাৰউপৰি, তাৰপিছত জীৱ-জীৱনী, ইতিহাস, বিজ্ঞান আৰু সাধাৰণ জ্ঞান তাৰপিছত যোন আৰু ক'ব গ'লে প্রতি-প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিতাপো আমাৰ প্ৰায় সকলো ধৰণৰ কিতাপ আছে কিন্তু দেই।
উম, ঠিকেই বাৰু, বাকী তই এনে কোনবোৰ কিতাপ পঢ়ি বেছি ভাল পাওঁ?
মই ক'ব গলে পাঠ্যপুথিৰ বাহিৰেও জীৱনী বা সাধাৰণ জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ আৰু লগতে মই আ, উপন্যাসবোৰ থাকে যে সেইবোৰো পঢ়ি ভাল পাওঁ বিৰাট। ত' আৰু ক'ব গ'লে সফল যোনবিলাক মানুহ তেওঁলোকৰ জীৱনৰ বিষয়ে অলপ পঢ়িলেও বহুত অনুপ্ৰেৰণাও পোৱা যায় দেচোন।
উম, ঠিকে কৈছ দে, সেইটো ঠিক কথা কৈছ। ময়ো গল্প আৰু উপন্যাস বেছি ভাল পাওঁ। গল্প পঢ়িলে মনটো বহুতেই বেছি ভাল লাগি যায়।
অ' কিতাপ পঢ়া এটা খুব ভাল অভ্যাস দে। আৰু ক'ব গ'লে কেৱল পৰীক্ষাৰ বাবেই কিতাপ পঢ়িব লাগে মানে যোনবিলাক মানে কলেজ বা স্কুলত থাকে সেইবোৰ কিতাপ পঢ়িলেই নহয় যে মানে নহয় মানে পৰীক্ষাৰ বাবে প্ৰিপ্যচনৰ কাৰণে নিজৰ জ্ঞান বহুৱাৰ বাবেও মানে পঢ়া উচিত বুলি ভাবোঁ বাহিৰা কিতাপবোৰৰ।
তই ঠিকেই কৈছ দে। বাকী এনে, লাইব্ৰেৰীত পঢ়িবলৈ বাহি বহিলে ঘৰত বেছি মন বহে নে, নে তাত বহে?
অ', মন বহে মানে কব গলে, হেৰি চা এতিয়া লাইব্ৰেৰী খনতটো সকলোবোৰ শান্ত হৈ থাকে, চ' চবকে পঢ়া দেখা পাওঁ। ত' নিজৰো মানে মন নাযায় যে ম'বাইলটো টিপি চাই থাকিবলৈ, ত' লাইব্ৰেৰীত চবে পঢ়া দেখা পাই, পাই নিজেও মানে পঢ়িব মন যায়, তাৰ ত' সেইকাৰণে মই ভাবো যে মোৰ লাইব্ৰৰীত বহুত ভালদৰে মানে মন বহে, পঢ়িবলৈ হা। ত' আৰু ক'ব গলে, সকলোবোৰ শান্ত হৈ থাকে। ত' সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত থাকে, ম'বাইল চাই থকা বা ক কথা পাতি থকা মানুহ কম থাকে তাত।
উম, তই ঠিকে কৈছ কিন্তু, আৰু ঘৰত থাকিলে কেতিয়াবা টিভি ম'বাইল আন কামৰ বাবেও মন আঁতৰি যায়, মানে এতিয়া তহঁতে চা লাইব্ৰেৰীত গ'লি পঢ়িবলে, তেতিয়া কিবা এটা মানে শিকিব পাৰিবি, বস্তু পঢ়িব পাৰিবি, তই ঘৰত পঢ়িব বহিলে এই বোলে কোনোবা মায়ে ভাত বনাই আছে, এই বোলে দেউতাই বোলে কিবা ইয়াৰ পৰা তালৈ নি আছে। এইবোলে তোৰ কিবা কাম কৰি আছে, টিভি চাই আছে, কোনোবাই মোবাইল চাই আছ সেইবোৰ কৰি থাকিলে এতিয়াতো পঢ়াত মনোযোগটো নবহেই, এতিয়া লাইব্ৰেৰীত সেই বস্তুটো নহয়। লাইব্ৰেৰীত তই এতিয়া পঢ়িব পাৰিবি ভালকৈ, লাইব্ৰেৰীত তই চবে শান্তত হৈ পঢ়ি থাকে তাত, তই অকলে তাত শান্তি মতে পঢ়িব পাৰিবি। সেইটো এটা কিন্তু, বহুত বেছি ভাল আৰু।
অ', অ', আৰু লাইব্ৰেৰীত বহিলে মানে তই সময়টো কেতিয়া পাৰ হয় যায় মানে পঢ়ি থাকোতে, পঢ়ি থাকোনতে তই গমেই নাপ মই গমেই নাপাও।
উম, সেইটোয়ে আৰু আজিকালি বহুতে কয় যে ইণ্টাৰনেটৰ সকলো তথ্য পোৱা যায়, কি কিতাপনো কিয় পঢ়িব লাগে, ইণ্টাৰনেটতে প-পোৱা যায় আৰু। তেন্ত তই ভাব নেকি, কি তেন্তে মানে লাইব্ৰেৰীৰ প্ৰয়োজনটো কমি হৈছে বুলি।
অ', মোৰ মতে একেবাৰে কমি যোৱা নাই, কমিছে অলপ অলপ। কিন্তু, মানে একেবাৰে কমি যোৱা নাই, ইণ্টাৰনেটত তথ্য টো সহজে পোৱা যায়। মানে, সকলো তথ্যটো সঠিক নহ'বও পাৰে। ধৰা কিছুমান, এনেই কিছুমানে দি দিবও পাৰে। ত' উম, ক'ব গ'লে ক'ব গ'লে লাইব্ৰেৰীৰ কিতাপ বোৰ মানে মানে লাইব্ৰেৰ কিতাপ বুৰ
যথেষ্ট মানে আমাক বিশেজ্ঞ সকলে লিখা মানে, আমাৰ যোনবোৰ লাইব্ৰেৰী কিতাপ বোৰ, বিশেজ্ঞ সকলে লিখা তাৰপিছত চৰি দেই মানে, এ কাহ এটা উঠি গল মানে ত' ক'ব গলে সেয়েহে, মানে সেইবোৰ বহুতে বিশ্বাসযোগ্য বুলি ভাবো, ধৰ আগৰ পৰা সেইবোৰ আছে ন লিখি ত' সেইবোৰ সকলোবোৰ মানে সংৰক্ষণ কৰি কৰিও ৰাখিছে, আগৰ কথাবোৰ।
উম, তই ঠিকেই কৈছ কিন্তু মানে সেইটো কথা হয়। কিন্তু দে, আৰু আন এটা যদি মই কথা কবলৈ যাওঁ লাইব্ৰেৰীত বহি পঢ়িলে এটা শৃংখলাখাও আহে আৰু নিয়মিত কৈ পঢ়াৰ অভ্যাসো গঢ়ি থাকে, এতিয়া চা মোৰ মানে কেতিয়া হয় মোৰ মানে কি হয় তোৰ সময়ত মই, মূল্যটো মই এক একদমে বুজি নাপাও, বেলেগৰ কথা কলে কি হব তই নিজে বুজি নাপাওঁ। ত' কি হয়, লাইব্ৰেৰীত যেতিয়া পঢ়িবলে যাওঁ, তেতিয়া হ'লে সময়ৰ মূল্যটো বুজি পাম, আৰু পৰীক্ষাৰ আগত তোৰ মানে কি হয়, মই আগদিনা পঢ়ো। পঢ়ি কিনে কে মোৰ-চোৰ মানে মোৰ কিবা হৈ যায়। কি কি হব কি কৰিম এতিয়া মই, এনেকুৱা হৈ যায়, কিন্তু এতিয়া যদি লাইব্ৰেৰীত পঢ়িবলৈ যাওঁ সদায় যদি মই পঢ়ো, তেতিয়া হ'লে মনটোও ভাল হৈ থাকিব। আৰু লগতে তোৰ পঢ়াখিনিও মই আগবাঢ়ি থাকিম পঢ়াখিনিত, তেতিয়া পৰীক্ষালৈকে মোৰ আৰু টেনশ্যনো নাথাকে। সেইকাৰণে মই ভাবো লাইব্ৰেৰীতে পঢ়িব লাগে। আৰু লাইব্ৰেৰীত পঢ়িলতো ভাষাটোও উন্নত হয় বুলি মোৰ লাগে। হয়নে নাই ক?
অ', একদম তই ঠিকেই কৈছ, আৰু বাকী কব গলে অ'। নতুন, নতুন শব্দ শিকিব পাৰি আৰু যোনবোৰ কথা কোৱাৰ ধৰণটো উন্নত হয়, আৰু লিখাৰ দক্ষতাও অলপ বাঢ়ে ধৰ আম তোৰ মানে ধৰ তাৰে শব্দবোৰ বহুতেই মানে বেলেগ-বেলেগ ধৰণৰ ন। ত', কিতাপৰ শব্দবোৰ তই অলপ-অলপ শিকিবি। তাৰপাছত আৰু চিন ক'ব গ'লে চিন্তা, চিন্তা কৰাৰ ক্ষমতাও আমাৰ বৃদ্ধি পায়।
আৰু বিশেষকৈ বিভিন্ন লিখকৰ কিতাপ পঢ়িলে এটা বিষয় বহু দিশৰ পৰাও চাব শিক মানে চা চাব শিকি যাওঁ। ত' সেইটোয়ে মানে, বাকী তহঁতৰ লাইব্ৰেৰীত কিতাপ ঘৰলৈ নিব পাৰি নে নাই?
উম, ক'ব গ'লে পাৰি দেই লাইব্ৰেৰী কাৰ্ড এখন আছে। সেইখন দেখুৱাই তাপ নিব পাৰি আৰু এ এটা সময় ধৰি দিয়া হয় সেই সময়ত ত' ভিতৰত মানে ঘূৰাই দিব লাগে কিতাপ কেইখন, তেতিয়া বস্তুটো কি হয় তোৰ মানে তই পঢ়িব পাই তই নিকিনিলে হ'ব লাইব্ৰেৰীৰ পৰাই আনিব পাৰিবি। আৰু কেতিয়াবা যদি তোৰ দেৰি হৈ যায়, তেতিয়া মানে তোৰ পইচা দিব লগা হৈ যায়। সেই সেইকাৰণে মানে সময়টো ঘূৰাই দিয়াটো ভাল। মইয়ো আনিছো কিতাপ মইয়ো নানাকে নাই, আমাৰ লাইব্ৰেৰীৰ পৰা আমাৰ কলেজৰ, বহুতে বেছি তোৰ মানে ক'ব গ'লে ভাল, কিতাপ কেইখন আৰু আনিবলৈ দিয়ে যিহেতুকে মই লৈ আহো, আৰু যেতিয়া এটা যিহেতুকে সময় এটাত ধৰি দিয়ে, নিৰ্দিষ্ট সময় এটাত সেই সময়টোত ঘূৰাই দিলে হৈ গ'ল। ত' সেইটোৱে বাকী আজিকালি চাবিচোন আমি ডিজিটেল লাইব্ৰেৰীৰ কথাও শুনিবলৈ পাওঁ। তই কি ভাবনো ডিজিটেল লাইব্ৰেৰীৰ কথা?
অ', ডিজিটেল লাইব্ৰেৰীৰ কথা মোৰ মতে ক'ব গলে অ'।
কি বুলি কম। এইটো মানে বহু কলেজত এতিয়া ই-বুক হওঁক, অনলাইন জাৰ্নেল তাৰপিছত কম্পিউটাৰ এইবোৰ সকলোবোৰ সুবিধাও আছে। আৰু এইবোৰৰ জৰিয়তে এটা নতুন, নতুন গৱেষণাৰ তত তথ্যও পোৱা যায়। কিন্তু মোৰ মতে হাতেৰে লিখা কিতাপবোৰ যোনটো ধৰি পেলাই পঢ়ো সেইটোতো মজাই বেলেগ নহয় নে?
অ', হয় দেই। মানে ইণ্টাৰনেটত চব তথ্য পোৱা যায়, কিন্তু কিতাপ পঢ়িলে বেছি ভাল আৰু।
অ' তাকে তাকে।
সেইটোৱে, বাকী ঠিক আছে দে পিছত কথা পাতিম।
অঁ' ঠিক আছে।